হেল্ল'।
অ', কি কৰি আছা?
বহি আছোঁ, তুমি কি কৰি আছা?
উম, ময়ো বহি আছোঁ।
উম, উম, ভাত খাইছা?
ভাত দুপৰীয়া খাইছিলোঁ, এতিয়া খোৱা নাই।
উম, উম। অ', খাইছোঁ, তুমি খাইছা?
মই খোৱা নাই আজি।
অ', কিয় খোৱা নাই?
এনেই।
উম।
এতিয়া ক'ত আছা ঘৰত?
হয়, ঘৰতে আছোঁ, তুমি ক'ত আছা ঘৰতে?
মই ঘৰত নহয়, মই ৰাস্তাত ৰখি আছোঁ।
উম, বাকী ঘৰৰ খবৰ ভালেই?
ভালেই চবৰে ভালেই, তোমালোকৰ ভালেই ন'?
হয়, হয়, ভালে ভালে। বাকী পঢ়া-শুনা কেনেকা চলি আছে?
চলি আছে ঠিক ঠাক।
উম।
ক'ৰবাত গৈছিলা নেকি?
গৈছিলোঁ, স্কুলত গৈছিলোঁ।
অ', কেতিয়া আহিছিলা?
আহিছোঁ তিনিটা মানত। তুমি যোৱা নাই কলেজত?
অ গৈছিলোঁ আমি, মই।
উম কেতিয়া গৈছিলা?
গৈছিলোঁ ৰাতিপুৱা।
উম কেইটাত ছুটি হৈছিলে?
গৈ আহিছিলোঁ দুটামানত।
অ ক্লাছ গোটেইকেইটা হৈছিলে?
ক্লাছ হয় মোটামুটি ঠিকঠাক।
উম।
আজি গৰম কেনেকুৱা?
আজি গৰম কি কবা বহুত গৰম।
উম বহুত ৰ'দ দিছে গৰম দিছে। বতা-বতাহো নাই।
নাই একদম বতাহ-চতাহ নাই অলপ পিছে পিছে কাৰেণ্টো কাটি দি আছে গৰম বেছি।
কাৰেণ্ট লগে লগে গুছি যায় নেকি?
গুচি যায় এক ঘণ্টা থাকে পিছত গুচি যায় অলপ উম সময় থাকে আহে এনেকে এনেকে গুচিয়ে যায় বেছি টাইম। গৰমৰ দিনত কাৰেণ্টটো অলপ বেছিয়ে কাটে।
গৰমৰ দিনত মানে কাৰেণ্টটো বেছি ইউজ হৈ থাকে যে, চবৰ ফালেই
অ। বেছি সময় চলি থাকিলে ফেনটো গৰম বতাহ লাগি
উম।
কালি কলেজ আছে?
কালি অ আছে।
উ পৰীক্ষা কেতিয়া তোমালোকৰ?
পৰীক্ষা দেৰি আছে।
উম।
কালি স্কুল যাবা?
হয় যাম।
ৰাতি ভাত কেইটাত খোৱা?
ভাত খাওঁতে খাওঁতে দহটা বাজি যায় কেতিয়াবা নটা চাৰে নটা এনেকা। উ টাইম টেবুল নাই ইমান বেছি।
কি আছে। আও নটা দছটা
উম।
কোনো ঠিক নাই।
উম।
ৰাতিপুৱকেইটাত উঠা?
উঠো ছয়টাত কেতিয়াবা সাতটাত। তুমি কেইটাত উঠা?
সাতটাত।
উম সদায় সাতটাতে উঠা?
সদায় না অলপ ইফাল সিফাল হয় আৰু।
উম।
সাতটা চাৰেসাতটা
উম তোমাৰ ক্লাছ কি নটাতে থাকে?
নটাতে নহয় কেতিয়াবা আগত থাকে কেতিয়াবা পিছত থাকে অলপ টাইম টেবুল চেঞ্জ হৈ থাকে আৰু
উম আজি কেইটা ক্লাছ হৈছিলে হয় মোৰে উম নটাৰ পৰা ষ্টাৰ্ট হয় ক্লাছ
আহোঁতে আহোঁতে তিনটা বাজি যায় ন
উম হয় কেতিয়াবা দুটা পঞ্চল্লিশ আঢ়ৈটা এনেকে তিনটা কেতিয়াবা তিনটাও বাজি যায় ঘৰত আহি পাওতে পাওতে টমটমত আহো না কেতিয়াবা টমটমৰ কাৰণে ৰ ৰখি থাকিব লাগে
অ টমটম লগ লগে পোৱা যায়
যদি স্কুল চুটি টাইমত পো থাকোঁ ৰাস্তাত তেতিয়াহলে পিছ ষ্টুডেন্ট বেছি থাকিলে বা তেনেকে লৈ আহে আৰু অলপ আমাৰ জাগা টো আহিবৈ ৰাস্তাত অলপ গাড়ী দি আছে
দুপৰীয়া খোৱাটো কেইটাত খোৱা
দুপৰীয়া খোৱা
দুপৰীয়াতো মই স্কুলৰ পৰা আহোতে আঢ়ৈতা তিনটা বাজিয়ে যায় এনেকে তিনটা কেতিয়াবা আঢ়ৈ টাত মানে স্কুলৰ পা আহিয়ে পাইছো অলপ ৰেষ্ট লৈ পিছত খাওঁ
তোমাৰো ত এনেকাই হয় না
নাই মোৰ মোৰ ডেৰটাৰ পা আঢ়ৈটা
উম ৰাতিপুৱা ভাত খাই যোৱা
ৰাতিপুৱা ভাত নাখাও ভাত ভাল নালাগে ৰাতিপুৱা চাহ খাও
উম সদায় চাহ খাই যোৱা পিছত ইমান টাইম থাকা ক্লাছ কৰা পিছত ভোক নালাগে নে কলেজত কিবা খোৱা
কলেজত খাওঁ কিবা কিবি
উম
চাহ তাহ খাওঁ আৰু
উম আৰু কলেজৰ পৰা আহি পিছত ভাত খোৱা
অ কলেজৰ পৰা আহি পিছত হাত মুখ ধুই অলপ ৰেষ্ট লৈ কিনে তাৰপিছত খাওঁ
উম খাই কি ঘৰতে থাকা নে ওলাই যোৱা
খাই অলপ ৰেষ্ট লও চাৰিটাৰ পিছত চাৰে চাৰিটা মানত ওলাই যাও ৰাস্তাৰ ফালে কেতিয়াবা বল চল খেলো কেতিয়াবা ৰাস্তাত এনেই ৰখি চখি থাকো লগৰ কেইটাৰ লগত কথা পাতো তাৰপিছত সন্ধিয়া হ'লে আকৌ ঘৰত আহো
উম সন্ধিয়া আকৌ পঢ়িব লাগে
উম পঢ়িবও লাগে
উম
ঘৰতো কাম চাম থাকে অলপ চলপ
উম অ নিজৰ কামটো নিজে কৰিব লাগে
উম।
বাকী তোমাৰ মায়ে কি কৰি আছে?
আছে আছে।
উম।
এ কি কি কিবা কাম চাম আছে নেকি?
এনে বহি আছো কাম চাম নাই অলপ পঢ়িছিলো এতিয়া বহি আছো। তুমি কিবা কৰি আছা কাম চাম?
এতিয়াতো এতিয়া এতিয়া কৰা নাই এতিয়া এনেই ৰখি আছো। গৰমো লাগি আছে।
অ', ৰাস্তাতে ৰখি আছা?
অ', গছৰ তলত ৰখি
বতাহ মাৰি আছে?
বতাহ চলিচে অলপ চলপ।
ঘৰত কেতিয়া আহিবা?
যাম আধা ঘণ্টা মান পিছত।
উম। ভাত খোৱাৰ টাইম কেতিয়াও ভাত কেইটাত খাবা নটাতে?
নটা চাৰে নটা। কেতিয়াবা অলপ আগতে খাওঁ। ৰাতিপুৱা নাস্তা কেইটাত খোৱা?
নাস্তা খাওঁ সাতটাত কেতিয়াবা সাতটা দহ পোন্ধৰ এনেকুৱাত, তুমি কেইটাত খোৱা?
মই চাৰে সাতটাত চাৰে সাততাৰ পৰা সাতটা পঞ্চলিছ তেনেকুৱা টাইমৰ ভিতৰত খাওঁ।
উম। চবেই একেলগেই খোৱা ঘৰৰ মানুহ?
অ', একেলগেই খাওঁ।
উম। অকলে ৰখি আছা ৰাস্তাত নে লগৰ আছে কোনোবা?
এতিয়া অকলেই ৰখি আছো।
উম, উম।
গৰম ঘৰত গৰম লাগে বহুত।
অ', ঘৰত ঘৰত বহুত গৰম।
আগত মানে অলপ
আহিবা আমাৰ ঘৰৰ ফালে আহি ফুৰি চুৰি যাবা।।
অ', যাব লাগিব সোনকালে।
উম, এদিন সময় পালে আহিবা।
উম। ঘৰত কিবা কাম চাম কৰানে?
কৰো কাম চাম থাকে ঘৰত অলপ চলপ কাম কৰো।
উম, অলপ চলপ কৰিব লাগে কাম চাম।
হয়। একদমতো বহি বহি খালে নহ'ব নিজৰ কাম কেইটাতো নিজে কৰিব লাগিব।
নিজেই কৰিব নিজেই কৰিব লাগিব সেইটোৱেই।
হম।
এতিয়া তো কাম-চাম নাই ন।
মানে এতিয়া কাম নাই কিন্তু, এনেই আৰু বহিচো আছো।
উম, ঠিকেই আছে অলপ ৰেষ্ট-চেষ্ট ল'ব লাগে।
হয়।
ৰাতি, ভাত খোৱাৰ পিছত লগে-লগে শুই যোৱা নেকি?
ভাত খাই শুও অলপ মোবাইল টিপো পিছত- অ', শুতে-শুতে টোপনি আহোতে আৰু লেট হয়। তুমি কি শুই লগে লগে টোপনি যোৱা?
অ', আধাঘণ্টামান, মোবাইল চাওঁ তাৰ পিছত শুই যাওঁ।
উম।
ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগে নহলে।
হয় দেৰিকে শুলে আকৌ ৰাতিপুৱা সাৰ নাপাম যে।
উম অসুবিধা হৈ যায়, অ', নহলে বহুত অসুবিধা হৈ যায়।
উম।
ঠিক আছে হ'ব তেন্তে, মাতিছে নেকি? কোনোবাই মাতি আছে?
হয় মাতি আছিলে।
উম।
হ'ব তেতিয়াহ'লে। অ', পিছত সময় পালে ফোন কৰিবা কথা পাতিম। ঠিক আছে।